অহ, অমিত ক কি কৈ আছিলি ৰুদ্ৰাক্স
অহ, সেইবিলাকত গছ বিলাক থাক আৰু তাতে দেখাই দিয়ে। মানে লাৰিব নিদিয়ে সেইবিলাক আৰু বহুত বেলেগ - বেলেগ ঔ ঔষধৰ গছবিলাক বহুত কিবা -কিবি আছে সেইবিলাক উম, ঔষধৰ গছ - চছ আছে মানে তাত তাতে আগত তে পুজা- চুজা কেনেকা কৰিছিল সেইবিলাক আছে।
ঔষধৰ গছ মানে কি ঔষধে
বহুত কিবা- কিবি বিলাক মই পাহৰি গৈছো এতিয়া।
উম, পাহাৰবিয়ে তাছত
হেইবিলাকৰ কথা কৈছে আৰু
অ', টাইছত?
তাৰে পিছত আৰু আহ তাতে গছ হম
ক
তাৰে গাইড এজন থাকে আৰু গাইডজনে আমাক ধুনীয়াকে কৈ দিয়ে আৰু কোনবিলাক কি গছ হয় আৰু আম মে হাফ ট্ৰেক কৰাইছে আৰু সেই ট্ৰেক টো কৰাৰ হয় পইচা লয় আৰু মানে। পাৰ পাৰ্চন টু হাণ্ড্ৰেড মান কৰি লয় সেনেকা।
আতছা।
অহ, টু হানড্ৰেদ ৱান কৰি লয়। তাত সেইখন চালো আমি সেইখন চাই কিনে আহিলো আহি কিনে এটা আৰু জাগা আছে আৰু বৰা পানীৰ চাইদে লুমেৰ বুলি মিনি পেহেলগাম বুলি যে কয় উম সেই জাগাটো সেই জাগাত গ'লো আমি এই জোগাটোতত ধুনীয়াকে চাই কিনে আহিলো আৰু আমি। তাতে ফটো চত উঠি ধুনীয়া কে তাৰে পিছত আমি আহোতে তে কিবা শ্বিলঙত অলপ মানে বজ বজাৰ চজাৰ কৰিলো আৰু কিবা- কিবি কিনিলো
আচ্ছা
তাৰে পিছত আমি তাতে ধাবাখনত সোমালো চাৰ দালজি ধাবা বুলি।
চাৰটাৰ য চাবা মানে পাঁচ যাবি থাবা এ খখন ন। এ হেৰি জৰা পাত যে নাপাওঁতে পাই এই সেইখনণত আমিও খাচ। শিলং দিলি।
বহুত ডাঙৰ ধাবাখন।
অ ধাবাখন।
বহুত ডাঙৰ দুটা বহুত তাতে ধুনীয়া আমি তা আমি বাটাৰ চিকেন দিলো ন বাটাৰ নান দিছো। তানদুৰনা দিছো তাৰ পিছত পানীৰ দিছো। সেইবিলাক অৰ্ডাৰ কৰিছো সেইবিলাক খাই আহিছো।
উম খানা কিন্তু বঢ়িয়া তাৰে
আহ তাৰ সেইবিলাক খালোঁ তাৰপিছত খাই কিনে ঘৰত আহিলো আৰু
ঘৰত আহিলীয়ে
উম
লি
বাকী তহঁতে কত জা নেকি ফেমিলিৰ লগত ট্ৰিপত
ফেমিলি ত্ৰিপ আমি লাষ্ট আমি একবাৰ শ্বিলং গলো দুই হাজাৰ। তাইছত দুহেজাৰ বাইশত আমি গৈছিলো চেৰাপুঞ্জী আম দেচোন থাকাকে জানা আমি ৰাতিপুৱাই গছো ৰাতিপুৱা যাই বৰা পানীত আামি নাম। নাই আমি ডাইৰেক্ট গৈছো চেৰাপুঞ্জীত লগি তাতে ছেভেন চিচটাৰ চাইছো চেভেন চিষ্টাৰ চাই কিনে তে এখনছেভেচিচতাৰৰ ওচৰতে এখন দোকান আছে য'ত পুৰি মেগী এইগিলা হয়।
ছেভেন চিষ্টাৰ ফলটো কেনেকানো।
সেই সাতটা ৱাটাৰফল বৈ থাকে পাহাৰত সেই পৰা ধৰা আমাক যোনটো জাগাৰ পৰা দেখাই সেইটো জেগা দূৰ দেচোন চেভেন অলপ দূৰ আছে কিন্তু সেইজাগাটো পৰা দেখা পালো। সেইদিনা ধোৱা কোৱলি নাছিলেচোন সেইকাৰণে আমি দেখা পাইছো
ধুনিয়ানা বহুত
যে
অ
তাৰপিছত আমি ফটো চটো উঠছো ভিডিঅ' কৰছো এ বৰষুণ দি থাকে না শান্তিত কত উঠবা পৰা নাই মানে ছাতি তাতি লৈ উঠবা লগা হৈ হৈছি। উম তাৰ পিছত আমি কাষৰ দোকানখন পুৰি খালো মেগি খালো তাৰ পিছত আমি আগফালে গলো কাইৰাম ৱাটাৰফল চালো তাই ছত তাৰপিছত আমি সাইদম চাই কিনে আমি ব্ৰক ফাঁচ নিছিলোঁ
আহ হ
আমি ব্ৰেকফাষ্ট নিছিলো ব্ৰেকফাষ্ট
অ
ব্ৰেকফাষ্ট খেলত আমি কণী তাৰপিছত মেগী আৰু ব্ৰেড নিছিলোঁ নেকি আৰু জেলি সেইগিলা খালো তাৰপিছত আমি এখন পাৰ্কত গেলো ধান পাৰ্কত মানে মেৰনিজ নিয়া নাই কাৰণেই তই খাই ভাল পোৱা না তাৰপিছত আমি এখন পাৰ্কত গলো তাৰপিছত পাৰ্ক পাৰখা নাম্বৰ নামটো পোৱাছো আমি চমিটিংখানমাৰ পাৰ্কত গৈছো কাৰণ
কেনেকুৱা মানে পাৰ্থান দেখাত
খান বঢ়িয়া আছিল দেখা তাৰ ৱাটাৰফলো দেখা পায় আৰু বাংলাদেশ খান দেখা পায় পাইথানৰ পৰা
উ
যি তিন খান পাৰ্কত দিছো আমি তিনি খানাতে ৱাটাৰ পলাই তলাই আৰু বঢ়িয়া বাছিল টতিখানে পাৰ্ মজাক
এখন পাৰ্কৰো নাম মনত নাই নেকি
মোৰ এখন পাৰ্কৰো নাম মনত নাই।
আহ
কাৰণ তিনমুং প্ৰচাৰ আগতে যাৰ কথা
অ হ'লেও মনত ৰাস পালেগে আৰু
দুহেজাৰ টুৱেণ্টি ফৰত আকৌ আমি শ্বিলং গৈছো এবাৰ আমি কিন্তু চেৰাপঞ্জিাইজ নাই সেৱাৰ আমি কিছুমান মৌচিন দাম আৰু দুটামান আমি ৱাটাৰফল চাইছো বহুত তলৰ লৈকে নামি মি যাব লাগে স ৱাটাৰ ফল উঠোতে মানে ক চিৰি ন ভাই পৰি বিষাই গৈছি মানে চিৰি ৰাামবা লাগে উঠা লাগে সেনকে আমি সেনকে চাই কিনে ৰাতি আহি ইয়াতে খাই লঘ পৰাইছো আৰু
সেয়ে তিবাৰ
এই আৰু আমাৰ ৰাতি চয়ছ
একদিনতে ঘূৰি আহলেও হেতু ট্ৰিপ বুলি নকয় ন
ট্ৰিপ বুলি নকয় কিন্তু কি কবি আৰু থকাৰ সময় নাছিল
সেইকাৰণে ঘোৰবা গিলি অলপ সময় সময় লৈ যাবা লাগে আৰু
সময় লৈ যাব লাগে কিন্তু কি কবি আৰু সময় কাৰো নাছিল ন সময়ৰ গুৰুত্ব কিমান সেই জানাইচোন সময় কিমান মূল্যৱান একবাৰ ঘুৰি যোৱা
সময় নাথাকিলে যাবাই নালাগে কাৰণে মানে আধা সেচ ৰঙা বস্তু
হ ক দে তোৰ কিছি আমি যেনেকে ঘূৰিবা যা না
বাকি এনে কিবা এক্জাম চগ্জামৰ প্ৰিপাৰচন কৰি আছা নেকি?
কে
কিবা একজামৰ প্ৰিপচন কৰি আছা নেকি?
অ ক মই এইবাৰ ছেকেণ্ডছেম দিম, প্ৰিপিৰেচন নকৰাকে এনে দিম নেকি?
উ হয় বেলেগ মানে গভাৰমেণ্ট এক্জাম চগ্জামৰ।
বেলেগ গভমেন্ট এক্জাম।
আহ
বোলে গভাৰমেন্ট এক্জাম ভাবছো ৰ দেম বুলি এ দি এৰি দিম
এদিয়াৰি দিবি।
অ এদিয়ৰি।
কে এদিয়াৰি আৰু কেতিয়া ওলাব এনে।
বিয়াৰ বাগ তয়া লাইক গাম ন প দে মই।
অ বাকী এনেতৰ ইণ্টাৰেষ্ট কিহত আছে?
পইচা পিছা অ অ কি কৈছা?
ইণ্টাৰেষ্ট কিহত আছে তোৰ।
ইণ্টাৰেষ্ট।
হ
আছে ৰ এই এ ডি আ ৰিতে
কেতিয়াতিয়া এনে বিজনেচ চিজনেচত ইণ্টৰেষ্ট নাই?
বিজনেছত কেপিটেল লাগে না কেপিটেল নাই।
যদি এনে কেপিটেল পা আ ন বিজনে ইষ্টাৰ কৰি দে।
হা
যদি কেপিটেল পাই যা কোনবাই অফাৰ কৰে তেতিয়া ত কেনে বিজনেচ ষ্টাৰ্ট কৰাৰ মন আছে।
এ কেফে কেফে
হা
হা
কেনেকুৱা টাইপৰ ইণ্টাৰেষ্ট আছে এনে বিজনেছত?
কেফে এণ্ড হমষ্টষ্টে
হা
কেফে আৰু হোমষ্টে খোলিম।
কেফে আৰু হোমষ্টে।
হয়।
হমষ্টে অ এইটো হোমষ্টেৰ বিজনেচটো বাৰু চলি আছে এতিয়া বহুত।
আজিকালি হোমষ্টে বিজনেছ দেখা নাই কিমান চলে।
কিন্তু ট্ৰেইন টো চলি থকাতে খুলবা লাগে ট্ৰেইন টো যোৱাৰ পিছত খুলিলে মানে একো কাম নহয়।
ট্ৰেনটো নাযায় বাবা কেতিয়াও।
নাযায় নেকি?
উম
আৰু কেফে হোমষ্টে বহুত হৈ গৈছে আজিকালি যদি তই যদি বিজনেচ খানত। ভালকে চলি থাকিবা খোজা মানে তই কেনেকে কি কৰিবা খুজিবি কচোন হোম ষ্টেটো।
কি কৈছা?
ত বিজনেছ তাত যদি প্ৰফিট হৈ থাকিবা খোজা ত কেনেকা কি কৰৰবা কৰবি
অ কওঁ কি কৰিছিলি? হেল্ল' হেল্ল'
হেল্ল'
আহ
মই সুধিছো কি এতিয়াতো বহুত হোমষ্টে আহি গৈছে না বা কেফেও বহুত হৈ গৈছে কিন্তু তোৰ হোম হোমষ্টেটোত মানুহ কিয় আহিব বা কেফেখনত কিয় যাব। সেইটোৰ মানে কি কাৰ কেনেকা কি বস্তু স্পেচিফিক থাকিব আৰু
কেফেখন যদি মই ৰোপটপ বনাই বঢ়িয়াকে সজাই দেওঁ। আজিকালিতো জানাই মানুহ হেৰি অলপ ভাল চিউ চিউ থকা এন কে ফোটো ইমান ভাল পায়। বা যদি প্ৰাইচবোৰ অলপ কমকে ৰাখো। চিনেমাজ ইউনিক বনাওঁ। বা ডিজাইন চিজাইন বঢ়িয়া দিওঁ প্ৰাইজ অ প্ৰাইজ বোৰ অলপ যদি কমাই দওঁ তেতিয়া মানুহে এনে এট্ৰেক্টিভ আহি যাব কেফেখনৰ প্ৰতি আৰু হোমষ্টেটো ধৰ ভাল হ এটা বনালো অলপ ভাল এৰিয়াত যত বহুত মানুহ থাকে অলপ প্ৰাইজ মাখাও কম ৰাখলো বঢ়িয়া ৰুম দিলো মানে হেৰি কি বুলি এইটো মানে চাৰ্ভিছ ভাল দিলো
উ
মানুহ আহিব দেচোন এনে কমতে পাই কিনে আজিকালিনো কম দামী বস্তু কাক নালগে
কমত দিলে মানে চাৰ্ভিচটো ভাল দিব লাগব আৰু মানে বস্তু চস্তু ভাল থাকব লাগব।
অ চাৰ্ভিচটোতো ভালে দাম হয়।
আৰু কেফে চেফে খুলিলে মানে কেনেকোৱা জেগাত খুলিম বুলি ভাবিছ।
কেফে খুলিছা অলপ ভাল জোগাত খুলব লাগিব জনাজাত মানে ধৰ আমাৰ জয়নগৰ এৰিয়া বা ওচৰে পাঁজৰে ধৰ ভাল গণেশগুৰি এৰিয়া নহ'লেবা উজান বজাৰ চাইডে বহুত ইয়াতে ফেচো তাতে খুলি লাভ নাই যে কম ক ফেচো তাতে খুলিব লাগিব অলপ। এট্ৰেক্টিভ হোৱা কে কেফে খন
উ
হা হা নান কেফে চেফে খোলা কি সপোন আছে নেকি?
কেফে খোলবা ইচ্ছা আছে মোৰ এখন
উম
অহ কিবা হয় আৰু ভগৱানৰ কৃপাত দিয়ে কিবা কে এ খান খুলিবা পাৰো এ আৰু কি লাগে আৰু
উ চাফা চাফে আজিকালি বাৰু চলি আছে বহুত।
কেফে চলি আছে বহুত আজিকালি কেফেত চাবিদা যোনবোৰ মানে ভাল ভাল কেফে আছে, তেনেকা গুৱাহাটী হাইটছ আৰু তোৰ সান্জ ভিভেণ্টাৰ অপজিট আছে লি উম মিটেড এ ৰ ক মানুহ থাকে নি টাইমবোৰ ইণ্টেৰিয়েলটো ভাল না। নহলীৰ পাৰা টো ঋঋৎএটা বস্তু আজিকালি চলি আছে, হেৰি, ছেকেণ্ড হেণ্ড গাড়ী মাৰ্কেট।
আজি-কালি সেইটো বস্তু উৰ বাবাৰে গাণ, ছেকেণ্ডহেন্দ গাড়ীৰ মাৰ্কেটটো বহুত ভাল চলি থাকে যদি
ঘূৰি ফুৰিব পাৰ আৰু অঁ, আজিকালি আ--বেছিভাগে ছেকেণ্ডহেন্দ গাড়ী মাহে কিনে না।
অ
সেই বিজনেচটো কৰ্‌বা পাৰি মানে। কিন্তু এইবোৰত মাথা লাগ্‌ব দেচোন, যাৰ এক্সপিৰিয়েঞ্চ আছে। সি পাৰব আৰু